হেল্ল',
হেল্ল',
অ, কি কৰি আছা?
এয়া আছিলো এনেই ৰাতিপুৱা এয়া কাম বন কেইটা কৰি চাহ তাহ খাই।
অ, অ, ময়ো এই চাহখন। মইও আছো এনেই তোমা চাহকন খাই বোলো।
উম,
গা ধোৱা নাই ধুমগে আৰু তোমাৰ আজৰি হৈ পেলাই অলপ ৰৈছো।
অ',
তাকে।
অ, অ, তাত কলেজ বন্ধ নহয় বন্ধ নে কি?
কলেজ বন্ধ হৈ হ'লেও তোমাৰ এইবোৰ চেমিনাৰ। তাইবি দি থৈছে আগত মানে আগতে দিছিলে মানে ধৰা। তাৰপৰা হেৰি হ'ল। এ কিবা এটা কাৰণত সেইটো মানে নললে এতিয়া আকৌ সেই টপিক। সলাই দিছে এইবোৰ কৰিবলে কৰাই নাই চোন মই। তোমালোকৰ?
অ, অ, আমাৰো তেনেকে হেৰি নাই হোৱা। ক্লাছ মানে এতিয়া আমাৰ কলেজ এয়া বন্ধই হৈ আছে বাৰ কিন্তু এনেই মানে গ্ৰুপত দি থৈছে আৰু। তাত টপিক কেইটা দি থৈছে মানে তাৰপিছত কিবা আলোচনা কৰিব দিছে এই বেছি দিন ন আমাক খুলিবই মানে এতিয়া।
অ',
এইটো হেৰি দিছে এইটো এই মানে শিক্ষক অহ, এইটো কি ছাত্ৰ জীৱনৰ মানে ভূমিকাৰ বিষয়ত মানে আলোচনা কৰিবলৈ দিছে মানে এজন। এ ছাত্ৰৰ জীৱনটো মানে ভূমিকা বা কি কৰ্তব্য কি কৰিব লগা নকৰিব লগা তেনেকুৱাবোৰ মানে।
হয়।
সেইটোৰ বিষয়ত মানে আলোচনা কৰিবলৈ দিছাও গ্ৰুপকে।
অ, অ, ছাত্ৰ জীৱনটো তোমাৰ
কিবা লিখিবলে দিছে আৰু অকমান
উম, ছাত্ৰ জীৱনৰ মানুহৰ জীৱনৰ আটাইতকৈ মানে মূল্যবানেই সম মূল্যবান সময় আৰু সময়কণ। ঠিকেই দিছে তোমালোকৰ টপিক।
তাকে, এই সময়তে মানে আমি শিক্ষাই হওঁক বা নৈতিকতাই হওক বা শিং শিংখলাই বা ভাল অভ্যাস বোৰ মানে এইটো সময়তহে আমি গঢ়ি তুলিব পাৰো। ইয়াতকে দেৰি হৈ গলে, আমাৰ আমি মানে সেইখিনি নোৱাৰিম আৰু ল'বলৈ।
নোৱাৰিবা হয়, ঠিকে কৈছা। তুমি এই সময়ত মানে, তুমি কৰা মানে ভৱিষ্যত জীৱনৰ সফল ষ্ট কৰি লওঁ, তেতিয়াহে তোমাৰ ভৱিষ্যতটো ভাল হ'ব পাৰে, নিৰ্ধাৰণ কৰে।
এই কাৰণেই তোমাৰ, প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে হওঁক বা অ', ছাত্ৰ-ছাত্ৰীয়ে মানে, সৰু কালৰ পৰাই সেই জীৱনৰ সেই সময়বোৰৰ তোমাৰ সৎ ব্যৱহাৰ কৰিব লাগে আৰু। যেনেকে, তেনেকে সময় বোৰ
হয়, হয়। এই কেৱল তোমাৰ মানে, কেৱল যে অকল পাঠ্যপুথি উম, হেৰি হ'ব সেইটো নহয় মানে। লগতে সাংস্কৃতিক কাম কাজ পাঠ্য পুথিৰ ভূমিকা, পাই মাজতে তুমি আবদ্ধ
অ', চবফালে আগবাঢ়িলেইটো তুমি উম, মানে তেতিয়াহে তোমাৰ অ', মই এইটো পাৰিম বুলি, ন' পাৰিম নোৱাৰিলেও মানুহ মানে আগবাঢ়ি যাব লাগে, সৰু অৱস্থাৰ পৰাই যদি এটা ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ
উম। ছাত্ৰ জীৱনৰ ভূমিকা মানে বহুত, এইটো এটা ডাঙৰ, ডাঙৰ ভূমিকাই সেহেঁতৰ ধৰা এতিয়া তাৰ পিছত তোমাৰ, সঁচা কথা কৈ পেলাই আৰু নিয়ম শৃংখলা মানি মানে চলাটো ছাত্ৰ জীৱনৰ একদম গুৰুত্বপূৰ্ণ
অ', সেইটোৱে, মানে এনেকুৱা হৈছে যে আজিকালি মোবাইল ফোন আৰু মানে সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰে এ, বহুত মানে ল'ৰা ছোৱালীক পঢ়া শুনাত বাধাৰ এজন অভিভাৱকৰে কৰ্তব্য হয়।
হয়, হয়। সেইটো এতিয়া, এ' সেইটোটো হয়য়েই বাৰু। এনেও তোমাৰ সময় মূল্য বুজি তুমি নিয়মিত অধ্যয়ন কৰিব লাগে। ব্যায়ায়াম স্বাস্থ্যয়ৰ যত্ন। আৰু মানুহক ভাল আচৰণ গঢ়ি তুলিব লাগে, মানে আচৰণটোৰ সদায় ভাল হ'ব লাগে মানুহৰ।
ভাল হব লাগে সেইটোৱে। যিমানেই লাগিলে সি শিক্ষিত নহওক, উচ্চ শিক্ষা যিমানে নাপ যিমানেই মানে ডাঙৰ স্কুল বা কলেজত নপঢ়ক লাগিলে, কিন্তু তেওঁৰ মানৱীয় তেওঁৰ যিখিনি মানে কৰিব লগা খিনি, সেই তেওঁ জানে নে নাই যে, এজন উ' বয়সস্থ ব্যয়ক্তিক তেওঁ কেনেদৰে মানে এ, কেনেদৰে আচাৰ- আচৰণ কৰিব লাগে, তেওঁৰ লগত বা এটি সৰু শিশুক মানে, কেনেদৰে তেওঁৰ লগত ব্যৱহাৰ কৰিব লাগে। সেইখিনিও তেওঁলোকে জানিব লাগিব। লগতে সাংস্কৃতিক দিশতো তেওঁলোক অলপ-অলপ থাকিব লাগিব।
হয়।
আজি-কালি এনেকুৱা দেখা হৈছে তোমাৰ উচ্চ, মানে বেছি উচ্চ সম্পন্ন দেখাবলৈ গৈ পেলাই নিজৰ, সংস্কৃতিটোক গোৱালি লবলৈও মানে, পাহৰিও থাকে আৰু লাজ কৰাৰ দৰে হৈছে।
যিমান যি হ'লেও ছাত্ৰসকলে সমাজৰ প্ৰতি দায়িত্ব পালন কৰিব লাগে কাৰণ কেলে ছাত্ৰসকলেহে আমাৰ উঠি অহা প্ৰজন্ম। ছাত্ৰসকলে উঠি প্ৰজন্ম সেহেতিহে দায়িত্ব পালন কৰিব লাগে ধুনীয়াকে ধৰা সমাজখনৰ কেনেকে চব ফালে ধৰা এতিয়া সমাজ বুলি ক'লেটো এতিয়া আমি ধৰা এঠাইত গোট খাই আমাৰ গোটেইখিনি কথা আলোচনা কৰা হয় সেইবোৰ জেগা পৰি পৰিষ্কাৰ-পৰি্ছন্নতা কেনেকে কৰিব লাগে, গছ-পুলি ৰোপন কৰিব লাগে, পৰিৱেশ সংৰক্ষণ ক্ষণ কৰিব লাগে সেইবিলাক আকৌ আজিকালি ৰক্তদান শিবিৰত শিবিৰত সহায় কৰিব লাগে আৰু সামাজিক মানে কি হয় সমাজত কিছুমান বিশৃংখলৰ সৃষ্টি হয় সেইবোৰ ভাল কৰিব লাগে, সামাজিক সজাগ চব ফালৰ পৰা সজাগতা বৃদ্ধি অ বৃদ্ধি কৰিব লাগে তাকে
বেয়া কাম কৰাখিনিক সমালোচনা কৰাতকে তুমি বেয়া কামখিনি মানে কৰাটোকলৈ তুমি কথাটো ক'ব লাগে তেওঁলোকক বেলেগৰ আগত কথাটো কব লাগে যে এনেকুৱাই আমাৰ সমাজখন আমাৰ দূষিত কৰিব তুমি এই কামটো নকৰিবা। বুজাব লাগে, তেওঁলোকে বুজি নেপালে এখন মানে সমাজত মিটিং দিব লাগে, সেইখিনি কথা মানে পোনপটীয়াকে আলোচনা কৰিব লাগে।
উম সিহঁতক মানে বেয়াকে কোৱতকে তুমি মানে সেই সমাজৰ সমাজত নহ'লেও মানে তেওঁলোকে নিজে ব্যক্তিগত হিচাপেও বুজালেও সেহেতি সমাজৰ কাৰণেইটো ভাল হ'ব।
সেইটোয়ে আৰু সংগ হিচাপেও তেওঁলোকে সৎ সংগ বিচাৰি লোৱাটো ভাল। আৰু এনেকুৱাও হয় মানে কিছুমানে সংগ বেয়া হ'লেও নিজে কিন্তু ভাল হৈ থাকে। তুমি মই বহু ল'ৰা-ছোৱালী তেনেকুৱা দেখিছো। লগ, সংগবোৰনো আজিকালি ক'ত ভাল পাবা মানে ইমানো ভাল বিচাৰি নো ন কিন্তু বেয়া সংগৰ লগত থাকিও তেওঁলোকে নিজে নিজক ভাল কৰি ৰাখিব লাগে মানে সেইটো
অ সেইটোৱে নি সেইটোৱেই ইনও নিজ ভালেই নিজ ভালেই জগত ভাল বুলি যেতিয়া তুমি নিজে ঠিক হৈ থাকিব, তোমাৰ তুমি থাকা বেয়া সংগৰ লগতো থাকা কাৰণ সমাজত বিভিন্ন ধৰণৰ মানুহ থাকিব পাৰে। তাৰ লগত তুমি থকিবয়ে লাগিব সমাজৰ কোনো কোনো মানুহৰ লগত তুমি বেয়া হ'ব নেলাগিব। বেয়া সেহেত বেয়া কিন্তু তুমি নিজে ভাল হৈ থাকা নি নিজে ভাল হৈ থাকিলে তোমাক কোনোবাই বেয়া কৰিব পাৰিব জানো? তই বেয়া বস্তু খাইছ মই যদি নাখাওঁ বুলি কওঁ এ তেওঁক জোৰ কৰি খুৱাব হয় জানো সেটোতো নহয় কেতিয়াও নহয় সেইটোৱে।
সেইটোৱে মানে এতিয়া এনেকুৱা হয় কিবা এটা কৰিলে আৰু অভিভাৱকেও নিজৰ ল'ৰা-ছোৱালীৰ গাত মানে দুখ দিবলে নিবিচাৰে। এই ইহঁতি ক'লে কাৰণেহে তেওঁ তাই কৰিলে তাই এনেকুৱা নহয় নহয়। তাই কেনেকুৱা এইটোতো প্ৰকাশ তাতেই পাইছে তাই সিহঁতি কৰিলে বুলিয়ে তাই কেলে কৰিব লাগে।
হয় হয়। ঠিক সেই লক্ষ্য স্থিৰ কৰি কঠোৰ পৰিশ্ৰম কৰিলে যিকোনো ছাত্ৰই জীৱনত সফল হ'ব পাৰিব গম পাইছানে। সিহঁতৰ লক্ষ্যটো স্থিৰ কৰি লৈ পেলাই যদি তোমাৰ কাম কৰিব পৰিশ্ৰম কৰি যাব লাগিব অহৰহ পৰিশ্ৰম কৰিলে তেওঁলোকে যিকোনো ছাত্ৰই জীৱনত তুমি পৰিশ্ৰম কৰি থাকা এদিন নহয় এদিনটো তুমি সফল হ'বা।
হয় হয় এদিন প অ সফল হ'বই। এনেও কষ্ট কৰিলে তাৰ ফল যেনেকে পায় তেনেকে পৰিশ্ৰম কৰিলেও তাৰ ফল সোনকালে পাবা।
সেইখিনি সেই সেইখিনিৰ পৰা তুমি কষ্ট কৰি যিখিনি ফল পালা তাৰ সমান তোমাৰ মানে সুখী সুখী কোনো হ'ব নোৱাৰে নিজে কষ্ট কৰি পোৱা যি যিহতে নহওঁক তুমি পঢ়া কাৰ্যতে হওঁক বা সমাজৰ এটা ভাল দায়িত্ব বহন কৰিয়ে তুমি
সেইটোয়ে মানে তোমাৰ ছাত্ৰ জীৱন তোমাৰ ভৱিষ্যত গঢ়াৰ মানে ভেটি এই সময়খিনিক যদি সঠিক ভাৱে ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া এ সেই ছাত্ৰজন ভৱিষ্যতে কি হ'বগে উম বাৰু তুমি কোৱাচোন বা সদব্যৱহাৰ যদি যদি ভালকে কৰে তেতিয়া এজন সফল ব্যক্তি আৰু দায়িত্বশীল সমাজসেৱক হ'ব পাৰিব। তেওঁ, এজন অহ এজন নাগ উ দেশৰ তেওঁৰ নাগৰিক এজন, এজন ছাত্ৰ আগলে দেশৰ নাগৰিক।
হয়, হয়। সেইটো আমি মানে, আমি সকলোৱে মানে ছাত্ৰ-ছাত্ৰীৰ মূল্য মূল্য মানে বুজি পৰিশ্ৰম আৰু সততা শৃংখলাৰে আগবাঢ়িব লাগে গম পাইছানে, চব ফালে চাই আগবাঢ়িব লাগে।
সেইটোয়ে, এজন ছাত্ৰ জীৱনত শৃংখলা বহুত প্ৰয়োজনীয়।
উম, প্ৰয়োজনীয়। তেওঁলোকে, তেওঁলোকে ভৱিষ্যতৰ নাগৰিক হব নহ। তেওঁলোকে তেওঁলোকে ভাল পথে, ভাল পথ দেখুৱাই দিলে ভাল পথে তেওঁলোকৰ আছে দ্বিতীয় যিটো প্ৰজন্ম সিহঁতৰ পিছৰ যিটো প্ৰজন্ম সেইটো, অ' হেল্ল'? হেল্ল'?
অ', শুনিছা?
হেল্ল'?
হেল্ল' অ' শুনি আছো মই।
অ', শুনিছো, অ' তেওঁলোকৰ কথা কৈছো ছা ছাত্ৰ জীৱণৰ ভূমিকাৰ কথা কৈছো, তেওঁলোকে চা তেওঁলোকে বোলো এতিয়া সমাজৰ, যিখিনি সিহঁতৰ ছাত্ৰ জীৱনৰ ভূমিকা হেল্ল'?
সেহঁতি যদি ভালদৰে আগুৱাই, অ' সেহঁতি যদি ভালদৰে আগুৱাই নিয়ে তা-তাৰ দ্বিতীয় প্ৰজন্মটো আৰু উৎসাহিত হব, দাদাহঁতে বা তেনেকুৱা কৰিছে। তাৰ পিছৰ প্ৰজন্মটো সেহতি কৰিবলে ভাল পাব। সেহঁতক দেখিয়ে থাকিব।
আমিও আমিও তেওঁলোকক উৎসাহ দিব লাগিব, আমিও কব লাগিব।
পাৰিব লাগিব, সেইটোৱে। আৰু সেহেঁতি ভাল কৰাৰ লগে লগে আমাৰ গোটেই সমাজখনেই ভাল হৈ পৰিব। সমাজখন ভাল হোৱাৰ লগে লগে মানে তোমাৰ গাঁওখন সমাজ অ' সমাজ কি কয় আমাৰ গাঁৱত যিখিনি মানুহ থাকে, সেই সমাজ ভাল হোৱাৰ লগে লগে আমাৰ গাঁৱৰ পৰিবেশটো ধুনীয়া হৈ উঠিব।
ধুনীয়া হ'ব, উম। সেইটোয়ে এজন এজন ছাত্ৰ হৈছে দেশৰ ভৱিষ্যত, সেই দেশৰ ভৱিষ্যতজন কেনেকুৱা হ'ব তেওঁৰ মানে এ ছাত্ৰ জীৱন, ছাত্ৰ অৱস্থাত থাকোতেনে আচৰণেই গম পায়। তেওঁ মানে তোমাৰ এনে নকয় ন' সেইটো কিবা ফকৰা এটি আছিলে নহয়? উম, কি বুলি পাহৰি নিজ ভালেই জগত ভাল
হয়, সেইটোৱে কৈছো। নিজে যদি ভালে থাকা তুমি তোমাক কোনেও বেয়া কৰিব নোৱাৰে, যিমান বেয়া সংগৰ লগত থাকিলেও তুমি-তুমি তোমাৰ জেগাত থাকিবা, সেহঁত সেহঁতি জেগাত থাকিব, নিজৰ নিজৰ জেগাত থাকিব। এবাৰো ঠিক আছে, আজি তোমাৰ এই প্ৰতীকটো
সেইটোয়ে, মানে সৰুৰ পৰা কৰ্তব্য আৰু দায়বদ্ধতা জনা উচিত মানে তেওঁলোকে।
হয় এয়া মানুহৰ আচৰণটো তুমি যিমান উচ্চ শিক্ষিত হলেও তোমাৰ যদি আচৰণ বেয়া হয় তেন্তে তোমাৰ মানে, কোনো মানে নিজৰ পৰিচয় নিজে
আৰু এনেকুৱা গম পাইছা নাই, অভিভাৱকৰ পৰাও ল'ৰা-ছোৱালী বেয়া হয়, মানে পঢ়া সময়কনত মান মাক বাপেকে এনেকুৱা কৰে, এ আমাৰ এই পঢ়ি আছে। এই যাব নোৱাৰে, মানে ওলাবলৈও নিদিয়ে। মানুহ আহিলে কথা এই তাই পঢ়িহে আছে, তাই শুইহে আছে, সেই ব্যৱহাৰ কৰোতে প্ৰাই মানে ওলাবলে নজনা হৈ থাকে, মানুহৰ লগত কথা পাতিবলৈ নজনা হৈ থাকে, ডাঙৰ হোৱাৰ পিছত তেওঁৰ জীৱনততো খেলি মেলি হবই মানুহৰ লগত কথা পাতিব নাজানিলে।
হয় হয় আজি প্ৰ
তাত তেতিয়া মানে অ' গুৰুত্বপূৰ্ণ হ'ল কথা পাতিও ভাল লাগিলে।
ভাল লাগিলে হয়। বাৰু ঠিক আছে তেতিয়া হ'ব, হ'ব দিয়া ভাল লাগিল।
ভাল লাগিল অ'।